হেল্ল' অ
শুনিছা নে
হেল্ল' অ শুনিছো অ শুনিছো অ শুনিছো অ নেটক পোৱা নাছিলে চাগে মই ফুলৰ গ বহিবলৈ লৈছো আৰু তাঁতত।
ভাত
কেইটা এই গৰুকেইটা বান্ধি পেলাই বনালো।
অ হই
হৈ গল অ।
উম।
এ গৰু বান্ধি চব হেৰি পানী চানী গৰমাই লওঁ তাৰ পাছত গৰমাই লৈ পেলাই কুকাৰত ভাত দি দিওঁ আৰু জুহালত ভাজি চাজি, দালি চালি বনাওঁ। তাৰপাছত বনাই মেলি হৈ গল। তুমি বনাইচা নে নাই? হেল্ল'। জিকা, আলু ভাজি শুনিয়ে আছ চু, জিকা আলুয়ে। তাৰ পাছত, দালি দালি
অ।
দুপৰীয়া আকৌ অ হেৰি মাছৰ ভাজি আছে।
মই ৰঙালাও অকণ কাটি আছো।
অ ছোৱালী, ছোৱালী ছোৱালী কত গল? হেল্ল'। হেল্ল'? হেল্ল'? হেল্ল', এই কাতে খাই গল। হেল্ল'? হেল্ল'? হেল্ল'? হেল
বু কে
আহ।
শুনিচানে?
এতিয়াই শুনিছো এই তাঁতৰশাল গীত বহিলে নেটৱৰ্কে নাপায়। অ মই শুনিছো ম শুনিছো তুমি শুনিছা নাই
না ক'
অ এই তাতৰ খাল আগত বহি যে সেই নেটৱৰ্ক নাপাই অ অ
উ
ছোৱালীয়ে কি কৰিছে
কথাবোৰ পিছত পিছত আহিছে
ছোৱালীয়ে কি কৰিছে
চাই আছে
অ অ মা
টিভি চাই বোলো যাবত বিচাই আছ
তাৰপা খালানা
খালো
অ মা মা
মায়েও টিভি চাই আছে
ববিন মাৱি হ'ল
চব টিভি ৰুমত আছে
ববিন মাৰি হ'ল নে নাই
আহ
ববিন ববিন
ববিন হল
অ অ অ এতিয়া কাইলৈ কৰিবা হা
কাইলে কৰিব লাগিব অ খুৰীহঁতৰ ঘতে কৱিম নেকি বষুণ দিলে
অ তিনিখন হে
তিনিখন হে অ বৰষুণ দিলে খুৰীহঁতৰ ঘতে কৰিম বুলি ভাবিছো ৰ'দ দিলেও বোলো খুুৰীহঁতৰ ঘতে কৰিম নেকি
উম
চালি
দেৱিকে কৰিলেও হ'ব দেৱিকে কৰিলেও হব
হ'ব অ
উম
মই এনেও ছোৱালী স্কুললৈ পঠিয়াই তাৰপিছতহে,
অ
বজাৰলৈ যাম বুলি ভাবিছিলো সময় নহলেই।
অহ। আমি গৈছিলো।
পোৱাইযে,
উম তাৰপিছত ভাত অকল ৰঙালাও হয় বনাই।
ৰঙালাওয়ে আৰু হেৰি দালি অকন আছেই।
ময়ো দালি আছে কাৰণে জিকা আলু ভাজিছো।
অ
সেইয়াই। খোৱা আহি পাইছেহিহে গামোচাই দুই নম্বৰখন ধুইছোয়ে দুই নম্বৰ খন। জুইছো হে।
আহ আহ
ফুলতো বাচিয়ে হোৱা নাই দেখোন। খলৈ লুটিয়াবলে। পিছবেলা ববলে নাপালোয়ে। এই তাই হয় প্ৰথমৰ দিনাখনে হয় আৰম্ভ কৰিলে তাৰ পিছত এতিয়া আকৌ নাই কোৱা।
অ অ
হেৰি কৰে যে ক্লাছলৈও গৈছে তাই। আকৌ তিনটা টিউচন আকৌ ফিল্ডলৈও, গৈছে এইবোৰ অকমান লাগিব লাগিব ন,
অ তোন‌ আও।
চাকৰি তাকৰি ওলালে অকমান লাগিব লাগিব নহয় এতিয়াৰ পৰা দৌৰি চৰি থাকিলেহে।
সিহঁতে হেই শিকালে নাই কাটিং?
কাটিং শিকাইছে।
অ অ মই কৈছো শিক
কালি আজি দু দিন হৈছে। উম নহয় এতিয়া শিকি থলে পিছত ধৰা আকৌ ধৰ,
সেইটোৱে সেইটোৱেই।
মেচিন এটাতন ল'ব। পাৰিম চাগে।
উম
ল'লে তেতিয়া ঘৰতে ইটুসিটোকে চিলাব
অ কাইলৈ হেৰি আহিব সোনকালে।
উম
আহ দেই।
আহ।
নেটৱৰ্কৰ প্ৰব্লেম হয় অ তাঁতৰ খালত বহিলেহিয়?
কথাবোৰ সেই। পিছত আকৈ বহিম।
অ এতিয়া শুনি আছা নাই।
মই এতিয়া শুনি আছো অকমান মানে লেটকে আহে কথাতো।
অ অ
উ
বাকী আমাৰ ৰাইজ বিলাক। ৰা ৰা ৰাইচ বিলাকো খা খবৰ।
ৰাইজ বিলাকৰ খা খবৰ ঠিকে আছে বাৰু।
অ
ৰাতি। মৰ্ণিং ৱাকত যাব লাগিব।
অ অহ অহ।
পাঁচ বজাত।
অ অ ফোন কৰিম।
আহ আহ
ফোন কৈ কৈ মাত। মই লগাই নিমা আই।
উ ল'ৰা টো ইচকোল জাব যে।
আহ
াত পি
মাটি কেতিয়া ৰুব পৰা হ'ব।
অলপ পিছত আহাৰৰ পিছত। হাত যিদিনাখন ভাঙিব নহয়। হেল্ল' হ হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।